হেল্ল'।
অ' হয়। শুনিছা?
অ' অ'। শুনিছো।
অ' হয় হয়। পাইছো পাইছো।
অ'। কি কৰি আছা?
মই তোমাৰ এইয়া তোমাৰ সন্ধিয়ালে সন্ধিয়ালকে অলপ অকমান চাহকন খাই পেলাই বহ আছিলো অলপ। তুমি?
মইও এয়া এনেই চাহ তাহ খাই এই বেয়া কৰি আহিছে। তাকে বতাহ মাৰি আছে যে, সেইকাণে বাহিয়তে বহি আছো। বাকী খবৰ কেনেকুৱা তোমাৰ?
অ' খবৰ মোৰ ভালেই বাৰু অ'। তোমাৰ ভাল নহয়?
মোৰো ভালে ভালে, অ'।
অ' অ'।
তাকে বোলো বহুত দিন হ'ল তোমালে ফোন চোন কৰা নাই। তুমিও ফোন কৰা নাই। আচলতে চাগে সময়ৰ মানে অভাৱ হৈছে চাগে ন? তাকে সেইবুলি বোলো আজি কিবা এটা বিষয়ত কথা পাতো বুলি কে ফোন কৰিলো মানে।
অ' হয় হয়, তাকে তাকে। তোমাৰ এতিয়া বৰ্তমান খেতি বাতিৰ দিন। খেতি বাতিৰে লাগি আছো মানে। ব্যস্ত হৈ আছিলো অলপ, বাকী ঘৰৰ কাম কাজবোৰ তেনেকে থাকেই সেইকাৰণে অলপ ব্যস্ত হৈ আছিলো। কোৱাচোন বাৰু তাকে কি?
তাকে বোলো আজি এটা ভাল বিষয়ৰ ওপৰত আমি কথা পাতো বুলি ভাবিছো।
হয় হয় তাকে, কোৱাচোন কি বিষয়?
তোমাৰ সেই বিষয়টো মানে এনেকুৱা হ'ব, - আমি এই জীৱ জন্তু যে সংৰক্ষণ কৰিব লাগে- সেই তাৰ ওপৰতে আমি কথা পাতো বুলি ভাবিছো, কেনেকুৱা হ'ব বাৰু বিষয়টো?
অঁ' অঁ' নিশ্চয় নিশ্চয়, ভালে হ'ব।
হয় হয়। মানে এতিয়া চাবলে গ'লে আমাৰ এই যি এতিয়া বৰ্তমান যুগত- আমি জীৱ জন্তু সংৰক্ষন কৰাটো এটা অত্যন্ত প্ৰয়োজনীয় বিষয় হৈ পৰিছে। গম পাইছা? হয় হয়, মানে এতিয়া তুমি চাবলৈ গলে আমাৰ মাজৰ পৰা- কিমান খিনি জীৱ জন্তু আজিকালিৰ দিনত একদম মানে তোমাৰ বিলুপ্ত হৈ যোৱা আমি দেখা পাইছো। সেইবোৰতো চকুৰ আগতে ঘটিয়ে আছে হয় নহয় বাৰু? হয়, সেইবাবে আমি মানে অলপ কথাবোৰ ভাবিব লাগে, কাৰণ আমাৰ- যি মানে কিছুমান এনোক- কুৱা জীৱ জন্তু আছিলে আগতে চৰাই চিৰিকটি জীৱ জন্তু হওক আগতে আছিলে সেই কিছুমান- সেইবোৰ আজিকালি দেখিবলে আমি নোপোৱা গ'লো, তুমি এতিয়া এ- তাৰ ভিতৰত চাব পাৰা এই শগুন হওক- তাৰপিছত শালিকা কাউৰী তাৰপিছত আকৌ ডাইনছৰ- সেইবোৰ আমি আগতে দেখা পাইছিলো কিন্তু আজিকালি কিন্তু সেইবোৰ দেখা নাপাওঁ আকৌ আমি হয়নে।
হয় হয়, নিশ্চয় হয় অঁ'।
হয় হয়। সেইবাবে আমি এতিয়া আমাৰ যিসমূহ এতিয়া বৰ্তমান যুগত আমাৰ যিসমূহ মানে তোমাৰ- জীৱ- জন্তু আছে। সেই জীৱ- জন্তুসমূহ আমি এতিয়া ভালদৰে সংৰক্ষন কৰি ৰাখিব লাগে। গম-
উম উম' লাগে লাগে।
হয় হয়, কাৰণ এতিয়া তুমি চাবলৈ গ'লে, আমাৰ যেতিয়া শগুণ হওঁক কাউৰী- সেই তেনেকুৱা ধৰণৰ চৰাই- চিৰিকটিবোৰ যেতিয়া আমাৰ বিলুপ্ত হৈ গ'ল, তাৰ ফলত আমাৰ বহুখিনি মানে- অঁ' মানে, আমাৰ জীৱনত মানে বহুত বেয়া হোৱা দেখা পোৱা গৈছে। তুমি এতিয়া চাবলে গ'লে কি হ'ব, এই আগতে মানে কি হয় শগুণ এক- কি কৰে, তোমাৰ হেৰি, এইটো কি বুলি কয়, পেলনীয়া আৱৰ্জনাবোৰ খাই পেলাই মানে- জেগাবোৰ চফা কৰি আছিলে, গম পাইছা?
হয় হয়, তাকে অঁ'।
কিন্তু, যেতিয়াৰ পৰা এই শগুণ নাইকিয়া হৈ গ'ল, সেই তেতিয়াৰ পৰা- কি হ'ল, আমাৰ মানে এইবোৰ যি পেলনীয়া সামগ্ৰীবোৰ সেইবোৰ তেনেকৈ থাকি গৈ পেলাই মানে আমাৰ- পৰিৱেশটো মানে বিনষ্ট কৰি দিছে। উমহ' আৰু এতিয়া মানে তুমি জীৱ- জন্তু সংৰক্ষণ বুলি কবলে গ'লে- অকল যে তোমাৰ যি চৰাই- চিৰিকটি হওঁক বাঘ, সিংহ- গঁড় সেয়াই যে সেইবোৰ নহয় আকৌ দেই। তোমাৰ জীৱৰ ভিতৰত আৰু এবিধ বস্তু পৰে, কি গম পাইছা নে? আমাৰ যি গছ- গছনি সেইও সেইবিলাকো আমি জীৱৰ ভিতৰতে ধৰিব লাগে।
অঁ, তাকে তাকে।
হয় হয়, মানে তুমি এতিয়া চাবলে গ'লে, জীৱ বুলি মই গছক কিয় কৈছো? মানে মানুহে কিয় কয়? তুমি এতিয়া এটা কথা- তুমি লক্ষ্য কৰিবা আমি- অ- অ- আমি উশাহ- নিশাহ ক'ৰ পৰা লওঁ বাও?
অ', হয় হয়।
হয় হয়। আমি গছ- গছনিৰ পৰা উশাহ- নিশাহ লওঁ, হয় নহয়? সেইটোয়ে কথাটো। মানে তোমাৰ কি কয়, কি হয় কথাটো, আমি যিটো মানে আমি এতিয়া অক্সিজেন গেছ লওঁ আৰু কাৰ্বন- ডাই- অক্সাইড গেছ এৰি দিওঁ, হয়নে? সেই কাৰ্বন- ডাই অক্সাইড গেছ এ, মানে তোমাৰ গছে তোমাৰ লৈ উশাহত অ ক কাৰ্বন- ডাই- অক্সাইড গেছ মানে গছে লয় আৰু অ, নিশাহত গছে তোমাৰ অক্সিজেন গেছ এৰি দিয়ে আৰু সেই অক্সিজেন গেছ আমি মানুহে মানে জীৱ- জন্তু সমূহে লৈ পেলাইহে, আমি জীৱন নিৰ্বাহ কৰি আছো। কিন্তু, আজিকালি দিনত কি হৈছে? আজিকালি দিনতটো মানুহে গছ- গছনি কাটিবলে একদম মানে ভয়ে নকৰা হৈছে। এ, একদম যধে- মধে গছ- গছনি কাটি একদম ঘৰ বনাইছে এইবা কিঅ তাৰপিছত উদ্যোগ বনাইছে, তেনেকুৱা ধৰণৰ মানে বহুত আমি কথাবোৰ শুনিবলৈ পায়ে আছোঁ আচলতে।
পাইছো পাইছো নিশ্চয় অঁ।
আৰু এতিয়া, আমাৰ যি দ্বীপৰ বিলৰ অঞ্চলত সেইটোতো এটা বহুত ডাঙৰ সাংঘাতিক কাণ্ডই হৈ গৈছিলে, গছ- গছনি কটা কাৰণে। হয়ন নহয় বাৰু? সেইবোৰ কথা আমি অলপ মন দিব লাগে, কাৰণ আমাৰ জীৱ- জন্তু হওঁক, তোমাৰ এতিয়া গছ- গছনি হওঁক। সেইবোৰ যদি আমাৰ বিলুপ্ত হৈ যাবলে হয় নহয়, আমাৰ মানে যি তোমাৰ জীৱ সমাজ একদম ধ্বংস হৈ যাব। গ'ম পাইছা অ', তুমি এতিয়া চাবলে গ'লে অঁ চাবলে গ'লে এতিয়া আৰু বি মানে তোমাৰ সংৰক্ষণ কৰিব লগীয়া আমাৰ গোটেই মানে প্ৰতিটো জীৱ ৱই আমি এতিয়া সংৰক্ষণ কৰিব লাগে। এতিয়া তুমি এটা কথা তুমি লক্ষ্য কৰিবা চোন। এ, আমাৰ যি এ, মানে অ- অ- অসমৰ সম্পদ এশিঙীয়া গঁড় সেই এশিঙীয়া গঁড়ো আজিকালিৰ দিনত সংৰক্ষণ হৈ থকা নাই। গ'ম পাইছা? অ', একদম মানে কিছুমান দুষ্ট মানে মানুহে কি কৰিছে, তোমাৰ সেই গঁড়টো মানে মাৰে মাৰি পেলাই গঁড়ৰ যি শিঙটো সেইটো লৈ গুচি যায়। তাৰপিছত আকৌ ডাঙৰ- ডাঙৰ হাত তী মাৰে হাতীৰ দাঁত লৈ যায়। সেইবোৰ নি পেলাই কি কৰে কিছুমান দু ষ্ট মানুহে মানে তোমাৰ এনেকে বজাৰ বেচেগে, বেচি পেলাই তেওঁলোকে টকা উপাৰ্জন কৰে। কিন্তু তেওঁলোকে এটা কথা বুজি পোৱা নাই যে তেওঁলোকে কিমান এটা ডাঙৰ ভুল কৰি আছে, গম পাইছা?
হয় হয় হয়।
সেই কাৰণে মানে এনেকুৱা ধৰণৰ যদি মানে কোনোবাই যদি কাম কৰা যদি আমি যদি দেখো নহয় আমি লগে লগে একদম আৰক্ষীক মানে এ তোমাৰ খবৰ কৰিব লাগে, কাৰণ আজি আজিকালি যি চৰকাৰে মানে বহু খিনি নিয়ম মানে আইন উলিয়াই দিছে হয়ন নহয় বাৰু? মানে তোমাৰ জীৱ জন্তু ও মৰাতো এটা মানুহ হত্যা কৰাৰ সমা সমান মানে এটা দুখী সাব্যস্ত কৰিছে আজি কালিৰ দিনত।
হয় হয় তাকে অঁ
সেইবাবে আমি মানে জীৱ জন্তু মানে হত্যা কৰিব নালাগে, কথাটো গ'ম পাইছা? আৰু এতিয়া তোমাৰ জীৱ জন্তু তোমাৰ কুকুৰ হও'ক তোমাৰ সাপ হও'ক। সেইবোৰো মানে মাৰি দিব নালাগে। তোমাৰ কিছুমান কুকুৰ যে এনেকে পগলা যে হয়, সেইটো কথা তুমি শুনিছা নাই? অ সেই সেই তেনেকুৱা যদি হয় নহয় আমি লগে লগে মানে সেই যি ভেটেনাৰী মানে বিভাগত আমি খবৰ কৰিব লাগে আৰু তেওঁলোকে আহি পেলাই ধুনীয়াকে সেই জীৱ-জন্তু সমূহ লৈ গৈ পেলাই তেওঁলোকে মানে তাক এ ভালদৰে মানে চিকি চিকিৎসা কৰিব পাৰিব গম পাইছা, কিন্তু আমাৰ আমাৰ মানুহে কি কৰিছে এটা সাপ এটা দেখিছে কৰ'বাত। তাৰ পিছত ক'বাত বলীয়া কুকুৰ এটা দেখিছে সেইবোৰ মাৰি দিছে সেইটো মানে বহুত ভুল কাম কৰিছে। কাৰণ কাবাক মানে প্ৰতিটো জীৱই আমাৰ কাৰণে মানে উপযো উপযোগী আৰু তেওঁলোকে মানে ত প্ৰতিটো জীৱই আমাক মানে জীয়াই থকা সহায় কৰি আছে বুলি আমি কব লাগিব এতিয়া, গম পাইছ, ম মানে আমাৰ অ এতিয়া কথাটো হ'ল কি? এই তুমি এতিয়া এটা কথা লক্ষ্য কৰিবাচোন আজিকালিৰ দিনত যে মানুহে যে এই খেতি বাতিত যে তোমাৰ এইবোৰ ৰাসায়নিক সাৰ কীটনাশক দ্ৰব্য যে সেইবো যে মানে নষ্ট যে সেইবো যে মানে প্ৰয়োগ কৰি কৰিছে যে, তাৰ ফলত কি হৈছে যি পোক পৰুৱাসমূহ সেইবোৰ মৰি গৈছে হয় নহয় বাৰু। তাৰ ফলত কি হৈছে সেই পোক পৰুৱাসমূহ খাই থকা কিছুমান মানে এনেকুৱা জীৱ আছে সেই জীৱসমূহে পোক পৰুৱা খাবলে নাপাই পেলাই তেওঁলোক মানে মৃত্যু মুুখত পৰিছে, তাৰ ফলত আকৌ সেই মৃত্যু মুুখত পৰা জীৱসমূহ খাবলে নাপায় আন কিছুমান জীৱ মৃত্যুমুখত পৰিছে। সেই তেনেকে তেনেকে মানে কি হৈছে আমাৰ যি খাদ্য শৃংখলৰ যি জালখন। সেইখন আমাৰ বৰ্তমান যুগত ভাগি যাবলৈ ধৰিছে। আৰু যদি সেইখন যদি একেবাৰে নষ্ট হৈ যায় নহয় খাদ্যয় শৃংখলৰ জালখন, আমাৰ মানে মানে পৃথিৱীত মানে এটা জীৱও মানে জীয়াই নাথাকিব গম পাইছা।
হয় হয় আৰু তাকে।
আচলতে সেইবাবে আমি সেই কথাবোৰ মানে অলপ মন দিব লাগে আৰু। কথাবোৰ বুজি পাব লাগে যে আমি তুমি কেনেদৰে জীৱ -জন্তু বোৰ সংৰক্ষন কৰি ৰাখিব লাগে আচলতে গম পাইছা।
হয় হয়।
বাকী ইয়াৰ ওপৰত তোমাৰ মতামত দিয়াচোন বাৰু অলপ?
অ তাকে তাকে তুমি সম্পূৰ্ণ গোটেই কথাখিনি ক'লাই আচলতে। এতিয়া জীৱ জন্তু হৈছে আমাৰ। প্ৰকৃতিৰ এটা মানে ক'বলৈ গ'লে অমূল্য সম্পদ, তাৰ পৃথিৱীৰ পৃথিৱীত থকা তোমাৰ প্ৰতিটো জীৱই তোমাৰ পৰিৱেশৰ যি ভাৰসাম্য আছে সেই ভাৰসাম্য ৰক্ষা ৰক্ষা কৰাৰ ক্ষেত্ৰত। সকলো জীৱৰে তোমাৰ নিৰ্দিষ্ট নিৰ্দিষ্ট ভূমিকা তেওঁলোকে পালন কৰে। এতিয়া অ' এতিয়া আমাৰ যি বাঘ, সিংহ, হাতী, গড়, হৰিণ আদি তোমাৰ সৰু সৰু জীৱলৈকে সেই সকলোৱে যিবোৰ মানে খাদ্য শৃংখলৰ মানে একো একোটা অংশ, যদি ইয়াত থকা মানে এটা প্ৰজাতিও মানে প্ৰজাতিও মানে বিলুপ্ত হয়, তেন্তে মানে সমগ্ৰ পৰিৱেশৰ ওপৰতে ইয়াৰ মানে বে বেয়া প্ৰভাৱ পৰে, এ সেয়েহে জীৱ জন্তু সংৰক্ষণ কৰাটো আচলতে মানে চৰকাৰৰ দায়িত্ব নহয়, ই মানে ই ই প্ৰতিজন নাগৰিকৰ আচলতে দায়িত্ব, এতিয়া আমি অ' এতিয়া আ যি তোমাৰ বন্যপ্ৰাণীসমূহ যে বিলুপ মানে জীৱ জন্তুসমূহ যে বিলুপ্ত হৈছে বা সেইসমূহ যে আমি সংৰক্ষণ কৰিব পৰা নাই, তাৰ কিন্তু একমাত্ৰ দায়ী আমাৰ মানুহ মানুহ বিলাকেই হয়, এতিয়া
অ', অ'।
এতিয়া, কি হয় আমাৰ যি পৃথিৱীখন সেইখন কিন্তু সেইখনত আমাৰ মানুহৰ যিমান মানে গুৰুত্ব আছে, সিমানে মানে সেই সেই জীৱ-জন্তুসমূহৰো সিমান গুৰুত্ব আৰু অধিকাৰ আছে, কাৰণ উম, এতিয়া আৰু বৰ্তমান সময়ত কি হৈছে, বহু বন্যপ্ৰাণী বিলুপ্ত পথত আগবাঢ়ি গৈছে, এতিয়া তুমি এ ক'লাই সেইবোৰ। এতিয়া, ইয়াৰ যি উম, এতিয়া আগতে কি হয় তোমাৰ আমাৰ ককা- আইতা হওক বা আমাৰ মায়-দেউতাহঁতে কয় যে আমাৰ ইয়াতে শিয়াল ঘৰি ফুৰে বা এনেকে শগুন থাকে বা এনেকে বাঘ মানে সিংহ তেনেকুৱাবোৰ আমাৰ পাহাৰৰ যোনসমূহ হাবি তাত পোৱা যায় বুলি কোৱা হয়। কিন্তু বৰ্তমান সময়তটো আমি সেইবিলাক মানে নেদেখা নিচিনাই অৱস্থা হ'ল। আৰু আহ, আমিয়ে এতিয়া নেদেখা হ'লো, আমাৰ যি বৰ্তমান অ', ভৱিষ্যত প্ৰজন্ম আছে, সেই ভৱিষ্যত প্ৰজন্মসমূহেতো সেইবোৰ মানে তোমাৰ, কিতাপৰ যি ফটো হওক, সেই ছবি বিলাকত হে আচলতে দেখিবলৈ পাব, এতিয়া সে সেয়েহে আচলতে আমি বৰ মানে বৰ্তমানৰ কথা, লগতে ভৱিষ্যতৰ কথা চিন্তা কৰিও আমি সেই এ, জীৱ-জন্তু বিলাক সংৰক্ষণ কৰিব লাগে, আৰু
অ'।
এই ইয়াৰ যি মূল কাৰণসমূহ হৈছে, তোমাৰ বনাঞ্চল ধ্বংস বা অবৈধ যি যিবিলাকে তোমাৰ চিকাৰ কৰি আছে অবৈধভাৱে, আৰু তাৰ উপৰিও তোমাৰ জলবায়ু পৰিৱৰ্তন তেনেধৰণৰ কিছুমান কাৰণতে আমাৰ এই বন্যপ্ৰাণী বিলাক বিলুপ্ত হৈ আছে। এতিয়া, উম, তাৰে ভিতৰত যদি ক'বলে যাওঁ, আমাৰ যি বন ঘৰসমূহ যেতিয়া কাটি পেলোৱাৰ ফলত, সেই কাটি পেলোৱাৰ ফলত কি হয়, বিভিন্ন ধৰণৰ জীৱ-জন্তু বিলাকে তেওঁলোকৰ এ, যি বাস স্থান, সেই বাসস্থান বিলাক তেওঁলোকে হেৰুৱাই হেৰুৱাবলগীয়া হয়, আৰু কিছুমান অ', তাৰ উপৰিও তোমাৰ কিছুমান যি বন্যপ্ৰাণীৰ প্ৰাণীৰ দাঁত হওক, সিং হওক আৰু তোমাৰ ছাৰ মানে, তোমাৰ এতিয়া হাতী দাঁত বা হৰিণাৰ সিং বা তোমাৰ অ', আৰু মানে তেনেকুৱা বিভিন্ন ধৰণৰ জীৱ-জন্তুৰ যি ছাল, তেনে ধৰণৰ কিছুমান বস্তু সেইবিলাক বস্তু কিছুমানে কিন্তু এচাম মানুহে তোমাৰ অবৈধভাৱ বাবে হত্যা কৰি, সেইবিলাক বেচি পেলাই, তাৰ পৰা মানে উপাৰ্জন কৰি আছে। সেইবিলাক আচলতে সেইবিলাক আচলতে মানে এটা বহুত এ বেয়া আৰু মানে মাৰাত্মক কথা। সেই ক্ষেত্ৰত আমাৰ যি চৰকাৰ আছে, চৰকাৰে কিন্তু মানে গুৰুত্ব প্ৰদান কৰিব লাগে, কাৰণ
হয়।
আহ', কাৰণ জীৱ-জন্তুৱে হৈছে আমাৰ পৰিৱেশৰ মানে, পৰিৱেশটো মানে এ, মানে পৰিৱেশৰ যি ক্ষমতা, সেই ক্ষমতাটো ভাল কৰি ৰখাৰে ৰখাত সেই জীৱ-জন্তু বিলাকৰো মানে মানে বহুত হাত আছে। সেয়েহে আমি সেই জীৱ-জন্তু সংৰক্ষণ সংৰক্ষণ কৰাটো আমাৰ এটা দায়িত্ব আচলতে সকলোৰে এতিয়া- আঁহ', -সেইখিনি আৰু তোমাৰ যি মোৰ মতে এতিয়া লাষ্টত যদি ক'বলৈ যাওঁ- তা'ত জীৱ-জন্তু নাথাকিলে মানে- পৃথিৱীৰ সৌন্দৰ্যৰ লগতে তোমাৰ পৰিৱেশৰ ভাৰসাম্য দুয়োটাই নষ্ট হ'ব। সেয়েহে অ' সেয়েহে আমি মানে সকলো মানুহে একেলগে তোমাৰ- বন্যপ্ৰাণী আৰু বনাঞ্চল সংৰক্ষণ কৰিব লাগে।
হয়-হয়। তাকেহে তুমি এতিয়া যিখিনি কথা ক'লা - একদম বহুত ভাল কথা কলা বাৰু, মানে- আমি সেইটোয়ে আমি এতিয়া আমি দুইটাই এতিয়া যিমান খিনি কথা পাতিলোঁ তাৰ পৰা এটা কথাই বুজি পালো যে- আমি তোমাৰ জীৱ-জন্তু সমূহ মানে সংৰক্ষণ কৰিব লাগে। আৰু এটা- আমি-আমি এতিয়া আমি দুইজনে'হে সেই কথাটো ভালদৰে গম পাইছোঁ, কিন্তু আ